ঘৰতে,
কি কৰি আছা?
কৰিলো অকমান। কাম কৰি আছিলো। এতিয়া বিচনাত। পাৰি আছো।
অ, কাম কৰা ন।
উম। ভাত পানী খালা?
ভাত পানী খোৱা হোৱা নাই, বনাইছেহে।
কিহে বনাইছে?
ভাত তোমাৰ, দালি বনালে। টেঙা মৰা শাক দি পেলাই, তাৰপিছত তোমাৰ এ ভেন্দি আৰু আলু গুটি ভাজিলে লগত ঢেকিয়ীয়া ভাজি।
অ আমাৰ কালি খাহী মাংস অকণ আনিছিলে।
উম।
তাৰ পৰা মাছ আনিছিলে।
উম হুম।
আ কালি মাছ খোৱা হ'ল বাৰু, মাংস অকণ থাকিলে এতিয়া, ভাত খাই আছো তাকে খাই মানে হ'ল আৰু।
উম হম, কিবা খানা চানা আছিলে নে কিনো?
নাই নাই, এনেই আনিছিলে।
অ ঠিকে আছে, খাব লাগে খাব লাগে মাজে মাজে। আৰু খাচী মাংসটো তোমাৰ হেৰি হয় ন। এই স্বাস্থ্য পক্ষেও ভাল হাড়ৰ কাৰণেও ভাল আৰু।
উম ভাল ভাল ভাল।
বাকী খবৰ খাতি কোৱা, তুমিতো ফোন চোন এটা নকৰাই মই বোলো মই ফোন এটা কৰো।
উম, খবৰ খাতি ভালে। বাকী দাদা ক'ত আছে এতিয়া? দাদা ঘৰত নাই নহয়।
দাদা ঘৰত আহিলে।
অ অ আহিলে নি?
এই কামত গৈছিলে। উম।
অ
বাকী মাহঁতৰ সকলোৰে ভাল নে?
উম ভাল ভাল ভাল।
উম ভন্টি পঢ়া শুনা চলি আছে নে?
পঢ়া শুনা তাইৰ এক্সাম হৈছিলে।
উম
তাপা কালি কালি এদায় হৈছে।
ঠিকে আছে ঠিকে আছে তাকে চকু কাণ দিবা আৰু ভালকে পঢ়িবলে।
উম তাকেহে।
উম বাকী তোমাৰ পঢ়া শুনা কেনেকুৱা চলি আছে?
পঢ়া শুনা এতিয়া কলেজ কলেজ বন্ধ আছে। অ
উম এক্সাম হ'ল নেকি?
এক্সাম হৈ গ'ল অ। এক্সাম কেতিয়াবাই হ'ল আকৌ এতিয়া, যোৱা কেইটা ভালে হ'ল, আকৌ ৰিজাল্টটোলে বাকী আছে এতিয়া।
তাকে তাকে এইবাৰ কোন চেমিষ্টাৰ পাবা?
হা?
এইবাৰ কোন চেমিষ্টাৰলৈ পাবা?
এবাৰ থাৰ্ড চেমিষ্টলে পাম। হেল্ল' থাৰ্ড ছেমিষ্টাৰ ক্লাছ হৈ আছ ক্লাছ ক্লাছ উম দিছিলো দিছিলো।
অ কেনেকুৱা হৈছে ভাল হৈছে নে?
তাপে টো ভালে হৈছে।
তাকে তাকে দি থাকিবা বয়সতো ৰৈতো নাথাকে ন।
হেৰি, নাই ন ৰৈ নাথাকে ন এতিয়া ৰিজাল্টৰ কাৰণে ডিপেণ্ড কৰিব লাগিব ৰ'ব লাগিব। তাকে ইণ্টাৰভিউ ভাল হৈছে।
উম দি থাকিবা দি থাকিবা আৰু আছাম পুলিচৰ ওলাইছিলে নহয় অনলাইন কৰিলা নে নাই?
অ কৰি থোৱা আছে কৰি থোৱা আছে।
এতিয়া পৰীক্ষাতো হ'ব চাগে এ আগষ্ট জুলাই, আগষ্ট মানলৈ পৰীক্ষা হ'ব চাগে।
তাকে তাকে অফিচিয়েল নটিফিকেশচন ওলোৱা নাই বাৰু মই এপ্লাই কৰি থোৱা আছে।
অ অ।
কৰি থোৱা আছে যদি ভালেই।
তাকে বাকী বতৰ বতৰ কেনেকুৱা হেই চাইডে?
বতৰ এইফালে বৰ ঠিক নহয় বৰষুণ দি আছে লাহে লাহে।
পানীও ধেৰ হৈছে।
তাকে আমাৰ হলেও একিদিন কি হৈছে তোমাৰ আগবেলা যদি বৰষুন দিয়ে পিছবেলা ৰদ দিয়ে। আকৌ পিছবেলা যদি বৰষুণ দিয়ে আগবেলা আকৌ ৰ'দ দিয়ে।
ৰাতিপুৱা সদায় স্কুল যোৱাৰ সময়তে বৰষুণ আহিব আকৌ স্কুলৰ পৰা অহা টাইমত মানে বৰষুণ দিব।
তাকে তাকে ল'ৰা ছোৱালী বিলাকৰ হে শাস্তি হৈছে আৰু।
উম আৰু কেইদিনমানৰ পিছত স্কুল আৰু ৰাতিপুৱা ছটা বজাত হ'ব।
তাকে তাকে।
অসম চৰকাৰৰ নিয়ম সেইটো।
তাকেই সময়সূচীয়ে সলাই পেলাব আৰু।
সময়সূচীয়ে সলাই দিব তাৰপৰা আকৌ সময় যেতিয়াৰ পৰা সলাব আকৌ ৰ'দ আহি যাব।
উম সেইটোৱে সেইটোৱে। তাকেই। বাকী সেইদিনা যে আমি পাতিছিলো যে আমি আটাইকেইজন লগ খাই পেলাই ফুৰিব যাম।
অ।
তাকেই সেইটো বিষয় লৈ পেলাই কোনেও একো নোকোৱাই হৈ থাকিলে আৰু।
খবৰ খাতিয়ে নাই কাৰো।
তাকে, এই সেইদনা যে তোমাৰ লগত যে আহিছিলে আমাৰ ঘৰত ল'ৰাটো।
অ।
উম সিও যাম কৈছিলে নহয় সি কিবা কলে নেকি মানে আকৌ কিবা কৈছে নে যাম নাযাম?
যোৱা কথা আছে তাকে এই এতিয়া পানী ঢেৰ হোৱা দেখি সিও মানে অকণমান ভয় কৰিছে।
তাকে এতিয়া ফেৰী উম এতিয়া মাজুলী যাবলৈ সেইটোয়ে অসুবিধা হৈছে।
অন্য অসুবিধা একো নাই।
খন যদি হৈ গ'লহেঁতেন উম। দলংখন হৈ যোৱা হেতেন সুবিধা হ'ল হয় আৰু।
তাকেহে।
দলং খনে তোমাৰ, উম ঘৰতে ঘৰতে বাকী দলং খনে তোমাৰ ইফালে বালিচাপৰিৰ পৰা এইফালে ধুনাগুৰি ঘাট নেকি ধুনাগুৰি ঘাট
ধুন অ' ধুনাগুৰি আহ ধুনাগুৰি ঘাট লাগে। আৰু সিফালৰ দলংখনে তোমাৰ নিম উম সিফালৰ দলংখনে কলাবাৰী ঘাটৰ পৰা নিমাতী ঘাট।
সেই তাকে এইফালে তোমাৰ এতিয়াতো আমাৰ এইফালে ৰপ্তানিতটো বহুত হৈ যাব এই মাটিমাহ, নহৰু আমাৰ এইফালে নহয় ন সেইফালৰ চাপৰিতকে? তাকে তাকে উম তেতিয়াতো চাগে মাটিমাহ আৰু নহৰু এইবিলাকৰ দাম বিলাক কমি গুচি যাব চাগে।
মাটিমাহ নহৰু এইবিলাক মটৰ মাহ আকৌ সৰিয়হ মগু বুট এইখিনি দামটো কমিব আৰু। মিঠাতেলৰ মিঠাতেলৰ দামতটো নকমিব পাৰে। কিন্তু গুৰ, চেনি এইখিনি দামটো কমিব লাগে যিহেতু তাত গুৰ পে গুৰ বনোৱা হয় কুঁহিয়াপাৰি গুৰ হেৰি কৰা হয় উম।
সেই তাকেই। বহুত সুবিধা হব বা দলংখন হৈ গ'লে ন?
সুবিধা হ'ব সুবিধা হ'ব।
তাকে আমি এতিয়া মাজুলী যোৱাতটো অকণমান সোনকালে কৰিব লাগিব পানীতটো চাগে দহ পোন্ধৰ দিনৰত পিছত চাগে
বাকী তোমাৰ তোম তোমালোকৰ ৰাস্তাটো যে পানীয়ে ছিঙিছিলে এতিয়া হেৰি বনালে নাই?
উম বনোৱা হল হ'ল, মানে কি হয় এই নদীখন ঘপককে যদি গুচি আহে নহয়। পাহাৰত যদি বৰষুণ দি দিয়ে। উম তেতিয়া মানে পানীটো হৈ যায় যে আকৌ তোমাৰ ৰাস্তাটো একে ঠাইতে ছিঙি দিয়ে।
অ' অ' ৰাস্তাটো পকা হোৱা হেতেন ভাল হ'ল হেতে
উম, যিকেইটা বৰ্তমান মানে অস্থায়ীভাৱে পুল বহাই থৈছে সেইকেইটাও অকমান হেৰি হৈ আছে।
অ' অ'। আমাৰ ইয়াতো আমি, আমাৰ চুবুৰীটো মানে আমাৰ ৰাস্তাটো ঠিক কৰা নাছিলে চৰকাৰে। তাৰ পৰা আমি সেয়া নিজৰ পইচাই আনি পেলাই বনাই আকৌ নিজে গোটেইখিনিয়ে পইচা উঠাই মেলি এটা কালভাৰ বনোৱা হ'ল। বৰ্তমান ৰাস্তাত ৰাস্তাত পানী উঠা নাই বাওঁ, এইবছৰ সেইটো কাৰণে ৰাস্তাত পানী উঠা নাই আৰু বোকাও তেনেকৈ হোৱা নাই, আগতে যিমান বোকা হয়।
অ' স্কুলীয়া ছাত্ৰীসকলৰ কাৰণেও ভাল হয় তোমালোকৰ সেই স্কুলখন আছে।
অ' অ'। অ' তুমি স্কলাৰশ্বিপ যে পোৱা কথা আছিলা পালা নাই বাৰু?
অ' সেইটো কেনচেল হ'ল তোমাৰ এই খাজানা কিবা হেৰিয়ৰ কাৰণে সেইটো কেনচেল হ'ল মোৰ।
অ' অ'। অ' অ'।
উম, বাকী তুমি তুমি এপ্লাই কৰিছিলা নেকি স্কলাৰশ্বিপৰ কাৰণে?
কৰি থোৱা আছে, কিন্তু এতিয়ালৈকে পোৱা নাই।
উম পাব লাগে কি জানি মোৰ মতে।
তাকেহে!
খেতি-বাতি কৰা নে নকৰা এতিয়া বৰ্তমান?
খেতি-বাতিৰ কাৰণে হাল বাই থকা আছে।
উম কিহে বোৱা গৰুৱে নে ট্ৰেক্টৰে, অ' গৰু নাই ন সেই চাইডে?
গৰু নাই গৰু নাই ট্ৰেক্টৰে বোৱা আছে।
অ' তাকে, আজিকালি দেখোন গৰু নাইকিয়া হ'ল। আমাৰ এই চাইডে আমাৰ গাওঁখনতে তিনিহাল গৰু আছে, আমাৰ ঘৰত এহাল আছে আৰু কাষৰ ঘৰত দুহাল আছে, মানে একে ঘৰতে দুহাল আছে বাট বাকী গোটেই গাঁওখনতে গৰু নাই।
অ' তোমালোকৰ খেতি কৰিছা নাই?
উম, খেতি কৰিছো কৰিছো। বাকী তোমালোকৰ কঠীয়া সিচা চব হল নে?
কঠীয়া সিঁচা মানে আমাৰ এবাৰ কঠীয়া কিনাহে হব এনেকে সিঁচা নহলে।
অ' কি পানীৰ কাৰণে অসুবিধা হ'ল ন পাৰিবলে?
পানীৰ কাৰণে হ'ল অ', পানী ইয়াত পানী ঢেইৰ হৈ আছে।
তাকে তাকে সেইটোৱে বহুত অসুবিধা হৈ অ' পানীতো খেতি-পথাৰ কাৰণে লাগে যদিও যদি বেছিয়ে হৈ যায়, তেতিয়া মানে আৰু অসুবিধা হয়।
উম তাকে তাকে!
উম, আৰু বিশেষকে এতিয়া গৰুৱে হাল বোৱা হেৰি নাইকিয়াই হৈ থাকিলে। আৰু প্ৰায়ভাগ ল'-ছোৱালীয়ে এতিয়া নাঙল,
নাঙল মানে
উম নাঙল, যুঁৱলি, মৈ এইবিলাক চিনি নাপায়। চিনি নাপায়।
মানুহে আজিকালি, হা'? হেল্ল'!
নাঙল, যুঁৱলি সেইবোৰ চিনি নাপায়।
অ' চিনি নোপোৱা চিনি নোপোৱা আজিকালি ল' ছালীয়ে। উ আজিকালি চিনি নোপোৱা হৈছে বোলো।
উ বাকী এইবাৰ বিহু কেনেকুৱা গ'ল তোমালোক চাইদে।
উ ভালে গ'ল ভালে।
হুঁচৰি গাইছিলা নে?
মালোক তাত। গাইছিলোঁ, গাইছিলোঁ।
আমাৰো হুঁচৰি ৰাইজ গালে।
অ'।
তাৰ পৰা তোমাৰ গোটেইখিনি মিলি পেলাই আমি প্ৰীতি ভোজ এটা খালোঁ আৰু। মানে বেছি দিন গোৱা নহ'লে, চবৰে অফিচ চফিচ আছিলে যে।
আমাৰো এই ৰাইজৰ চাৰিদিন গোৱা হ'ল।
উ।
তাপা হিয়েৰ, ৰাইজে খানা এটা খোৱা হ'ল ভালকে।
উ আৰু তোমালোকৰ বিহু দল এটা আছিলে নহয়।
আছে আছে।
অ' হেটো চলি আছে নে বৰ্তমানো?
বৰ্তমান এতিয়া বিহু চিহু নাই বাওকে এতিয়া তেনেকে চলা নাই।
উ।
স্থগিত ৰখা আছে আকৌ অহা বছৰলেকে, হ'লেও মাজে সময়, মাজে সময় য'ত ত'ত ওলায় বাৰু এটা দুটা প্ৰগেম।
তাকে কৰি থাকিব লাগে, কৰি থাকিব লাগে তে তিয়া আমাৰ অসমীয়া সংস্কৃতিটো বা, বজাই ৰাখিব আৰু।
উ বাকী দিয়া, দিহানাম চিহানাম ওলাই কেতিয়াবা।
উ।
দিয়ানামলৈ যাওঁ।
তোমালোকৰ গোটেই গ্ৰুপটো যোৱা নে?
নাই দিহা নামলে গ'লে অকল ল'ৰাখিনি যোৱা হয় বিশেষকে। তাৰ পৰা আকৌ ভাওনা এতিয়া ভাওনা কৰি থকা হৈছে।
উম ভাওনা কৰি আছা ন?
উ উ।
ঠিকে আছে ঠিক
ভাওনা আছে তাপা, কৌ ৰাসৰ চিজন ৰাস পাতা হ'ব।
উ উ।
ৰাসো পাবহি হৈছে নহয়, এতিয়া যিহে টো জেঠ মাহ, আহাৰ, খাওন, ভাদৰ, আহিন কাতি, কাতিলে আকৌ ৰাস হ'বই। আকৌ মাজত তে তোমাৰ ভাদ মাহত আকৌ জন হেই শংক উৎসৱ পতা হ'ব।
উ শংক উৎসৱ এইবাৰ আমাৰ ইয়াতো পৰিছে বাৰু মানে আমাৰ নামঘৰত পৰিছে এইবাৰ। আহিবা।
অ', অ' তাকে যাব লাগিব, শংকোসৱ কাৰণে মানে আমি দিহানামৰ প অ' আমি দিহানামৰ প্ৰতিযোগিতা কৰোঁ যে।
উ তোমালোকৰ দল আহোঁ বুলি ক'লে আহিব পাৰিবা আমাৰ ইয়াতো।
তাকে আমি অনুশীলন কৰা নাই, কৰিব লাগিব বাৰু এইদিনত। ভাওনাখন কৰি লওঁ তাপা দিহানামৰ অনুশীলন কৰা হ'ব।
তাকে খবৰ খাতি ল'বাচোন মই তোমালোকৰ তেতিয়া নামটো ইয়াত ভৰাই দিব পাৰিম। তোমালোকেও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিবা।
তাকে।
উম, আমাৰ ইয়াত তোমাৰ সাত দিনকে হ'ব, সাত দিনত তোমাৰ প্ৰত্যেক দিনে ভাওনা আছে, আহিবা যদি সময় সুবিধা মিলাব পাৰা।
অ' ভাওনা, কৰ কৰ পৰা আহিব বা?
ভাওনা মানে তোমাৰ এতিয়ালেকে ফিক্স হোৱা নাই, কিন্তু মানে তোমাৰ আমাৰ কিমানটা খেল আছে বাইশটা নে, কিমানটা তাৰে তোমাৰ মিলাই মেলি সকলোৱে মিলাই মিলি কৰিব আৰু, সাত দিনত সাতখন ভাওনাটো হ'ব ধুনীয়াকে।
অ' অ' এখন চাগে তোম তোমালোকেও পাৰ্ট ল'বা নহয় এখনত?
অ' এখন আমি, আমি নিজে অংশগ্ৰহণ কৰিম বাৰু এখনত।
অ' অ'।
উম। বাকী দিয়া তেতিয়া আৰু হ'ব।
অ হ'ব, তাকে যাব পাৰিলে যাম। উম' উম'।
ঠিক আছে আহিবা।